হেল্ল',
হেল্ল',
অ',
নমস্কাৰ ছাৰ নমস্কাৰ। ভালে আছে ন, অ, ছাৰ কি, আছোঁ ঘৰতে আৰ একো কৰা নাই আৰু ৰাতি
অ', আজি, কি এটা কিবা কোনটো পাৰ্পছ আলোচনা কৰা যায়?
কৰক বাৰু তি-এতিয়া কোনটো কৰা যায় আপোনাৰ উম
এইবছৰত কতবা ফুৰিব গৈছিল নেকি?
এইবছৰত হে যোৱা নাই দে
অ', ফুৰিব লাগে ফুৰা আমি ভ্ৰমণ লৈ আলোচনা কৰো, যিহেতু গৰমৰ চিজিন। আমাৰ স্কুল, ল'ৰা-ছোৱালী স্কুল বন্ধ।
হয় হয়, হয়,
ক'ত যাব পাৰি পৰিৱেশটো কেনেকুৱা এই গৰমৰ বন্ধৰ সময়ত, পৰিয়াল লৈ যা যোৱা যায় না আমি বন্ধু বান্ধৱসকলো ফুৰিব যাব পাৰোঁ।
হয়,
এই সম্পৰ্কে অলপ ডিচকাছ কৰোঁ আপোনাৰ, ত' মানে ফুৰা সম্পৰ্কে নলেজ কেনেকুৱা আছে।
হয়,
ক'ত ক'ত তাৰমানে, গৈছে। তাত কি কি চালে।
মই ইপিনে ধৰক আহ ইপিনে ধৰক আপোনাৰ ভাৰ তৰ যিটো ৰাজধানী ভাৰতৰ ৰাজধানী যেনেকে ধৰক দিল্লী। দিল্লীতে আমি গৈছো, দিল্লী যাই কিনে আমি তিনিমাহ মান ফুৰি আহিছোঁ তাতে। পিনে মাহ ফুৰি আহিছো তাত টেক্সদিল্লী এইটো উত্তম নগৰ বুলি কয় উত্তম নগৰৰ উম, তাতে আমাৰ ৰুম লৈছিলো এটা। ৰুম লৈ কিনে আপনি এ তাৰে পৰাই আ মেট্ৰ' দি, গ'লো চান্দনী চক।
চান্দনি দিল্লী চানদনি হয়, হয়, হয়, আছে। তাতে ইয়ো আছে আমাৰ চান্দনী চৌকত তল মাটিৰ তলত ত' মানে, দোকানো আছে বিশাল মাৰ্কেট।
হয়, হয়, মাৰ্কেট আছে। প্লাছ আপোনাৰ হেৰি আছে ষ্টিচন খিনি। যে মেট্ৰ' ষ্টেশন, হয়। তাতে যাই তাৰ পৰা আকৌ গ'লো আপোনাৰ, কি কয় লালকিল্লা। লালকিল্লনাখন চালো, লালকিল্লা প্ৰথম যাই কিনে টিকেট ল'ব লাগে। লৈ কিনে তাৰপিছত ভিতৰত লাগে ভিতৰত জেগাখিনি বহুত উম ডাঙাৰ জেগা হয় বহুত টাইম লাগে। মানে এটা দিনত এটা দিনত ফুৰি আমি শেষ কৰিব নোৱাৰো ইমান জোগা হয়। ইমান বস্তু আছে বহুত ভাল ভাল বস্তু চাব পাৰি। তাৰে কাষত আছে আপোনাৰ, লালকিল্লাৰ কাষত যেনেকা ধৰক এ জামি মছজিদ, বেছি দূৰ নহয় হয় তাৰ পৰা খোজকাঢ়ি যাব পাৰি।
হয় হয়, জামি মছজিদ তোৰ ওচৰতো অলপ দূৰত আপুনি দিল্লীৰ চোৰ বজাৰতো গৈছা নে নাই?
হয় চোৰ বাজাৰত গৈছিলো, হয় চোৰ বাজাৰটো গৈছো। তাৰপিছত আপোনাৰ এ তাৰে পৰা আকৌ বেলেগকে এ অটো গাড়ী লৈ কিনি গলো আপোনাৰ, ইণ্ডিয়া গেট।
অ' ইণ্ডিয়া গেট।
হয় ইণ্ডিয়া গেট চালোঁ।
ইণ্ডিয়া গেটটো যদি আপুনি ৰাতি ৰাতিৰ ফালে যায় ৰাতিটো গ'লে বহুত তাৰ মানে ভাল লাগে আৰু কি?
নাই মই ৰাতি যোৱা নাই দিনতে গৈছোঁ।
হা ৰাতি হ'লে বহুত ভাল লাগে তাতে বহুত কাণ্ট্ৰিৰ পৰা মানুহখিনি আহে আৰু স্পেচিয়েলি ৰাতি তাৰমানে গৰমটো কম থাকে দিল্লীৰ। গৰম কম থাকাৰ কাৰণে ৰাতি মানুহ তাৰমানে দিল্লী লাছ গেট তাৰমানে ইণ্ডিয়া গেটত অ' কুটুব মিনাৰো আছে কুটুব মিনাৰ চাইছা নে নাই?
হা কুটুব মিনাৰত যাই পোৱা নাই। মই সেইটো সময় আৰু পোৱা নাই মই।
হা-হা।
মানে যাব বিচাৰিছিলোঁ কুটুব মিনাৰ আৰু আপোনাৰ এ এ তাজমহল আগ্ৰাত যাব বিচাৰিছিলোঁ যাম বুলি ভাবিছোঁ আৰু যাব লাগিব।
দিল্লীত গ'লেতো আগ্ৰাটো চাব লাগে আগ্ৰাটো তাৰ মানে এটা হিষ্টৰিকেল প্লেছ হয় যিটো নেকি আমাৰ বিশ্বৰ ভিতৰত সপ্তম তাৰমানে আশ্বৰ্যকৰ বস্তু হয় এইটো দিল্লী গ'লে সেইটো চোৱাটো তাৰমানে এটা ভাগ্য। তাৰপিছত তাত আৰু আছে চাবলগীয়া বহুত। আমাৰ কুটুব মিনাৰতো গৈ পোৱা নাই। হেল্ল', হেল্ল',
হেল্ল',
কুটুব মিনাৰটো যাই পোৱা নাই না?
নাই-নাই তাতে যাই পোৱা নাই তাতে বা কেনেকুৱা মই যাই পোৱা নাই।
কুটুব মিনাৰটো সিমান অলপ দেখাত বহুত বস্তু আছে কিন্তু কুটুব মিনাটো এটা ই হৈ ইষ্টম্ভ হয় সেইটো তাৰ মানে ডাঙৰ এটা টাৱাৰ বনাই ৰাখিছে।
হয়।
সেইটো চাবলৈ যায় মানুহে তাতে গ'লে এটা বস্তু দেখা যায় কেৰ্কেটুৱা বিলাক আছে না সৰ- সৰু
হয়-হয়-হয়-হয়।
সেইখিনি প্ৰচুৰ পোৱা যায় ঠাইতে পাব কুটুব
হয়-হয়।
এতিয়া আমি দিল্লীৰ বিষয়ে ক'বলৈ গ'লে বহুত আছে। আৰু এতিয়া বৰ্তমান হা এতিয়া বৰ্তমান দিল্লীত অত্যাধিক গৰম। আৰু সিহঁতৰ তাৰমানে বায়ুমণ্ডলটো তাৰ মানে প্ৰদূষণ
হয় জনসংখ্যা বেছি আৰু
প্ৰদূষণ এইটো বেছি থকাৰ কাৰণে বায়ুমণ্ডলটো ঠিক নহয় সেই সময়ত আমাৰ গৰমত দিল্লী যোৱাটো ঠিক নহ'ব আমি স্পেচিয়েলি আমাৰ অসমৰ ফালে যাব পাৰোঁ কাজিৰঙা আছে এইফালে তাৰপিছত যদি আমি আমাৰ নিয়াৰেষ্ট ৰায়মনা নেশ্যনেল পাৰ্ক আছে।
হয়-হয়।
ৰায়মনা নেচেনেল পাৰ্কটো বৰ্তমান আমি দেখি-দেখি আছোঁ বাহিৰৰ পৰা বহুত মানুহ আহি আছে।
হয়
তাতে ইয়ো আমাৰ এটা ৱাটাৰ ৰিষ্ট
হয়-হয়।
পাৰ্ক বুলি সেইটো বহুত বহুত মানুহ চাই আছো ডেইলি বহুত মানুহ আহি আছে তে তাত ত' আমি চৰ্ট কাট যদি হয় চৰ্ট অলপ সময়ৰ কাৰণে তাতো ফুৰিব যোৱা যায় প্ৰব্লেম নাই।
হয়- হয় বেছি দূৰ নহ
হয় বেছি দূৰ নহয় বাইক ল- বাইক লৈ যাব পাৰো।
হয়- হয়
আৰু যদি আমি দূৰত যাওঁ আৰু বা ফুৰিবলৈ গ'লে বহুত বস্তু আমি ল'ব লাগা হয় সেইখিনিও আমি চাব লাগে এনেকা আজি আজিকালি ক'বলৈ গ'লে ফটোৰ- ফটোৰ এটা যুগ য'ত যা তাৰ স্মৃতি টো ৰাখি ৰাখিব লাগে হয় না নাই?
হয়- হয়-হয়।
আমি যদি ফুৰিব যাওঁ তাতে ভাল এটা কেমেৰা লৈ যাব লাগে। ঘৰৰ পৰা পাৰিলে খোৱা বিশুদ্ধ খোৱা পানী লৈ যাব লাগে।
হয়।
আৰ ইস্পিচিয়েলি পাৰিলে আমি বজাৰৰ যিখিনি বস্তু বাহিনী সেইবিলাক পৰিত্যাগ কৰিব লাগে তাৰ মানে অত্যাধিক মছলাযুক্ত বস্তু বা আনি খাওঁ আমি। সেইখিনি খালে আমাৰ পেটৰ ফব্লেম হয় বেমাৰ হ'ব পাৰে।
হয়- হয়
সেইখিনি আমাৰ অলপ চিন্তা চৰ্চা কৰিলে আমাৰ শৰীৰলটো শৰীলে কাৰণটো ভাল হ'ব। খালি ভ্ৰমণৰ লগতে মই শৰীৰটো চাব লাগিব আৰু অত্যাধিক ভ্ৰমণ কৰিলে কি হয় শৰীৰলতো দুৰ্বল হৈ পৰে একমাত্ৰ খোৱাৰ কাৰণে।
হয়।
তে আমি সেইখিনি অলপ তাৰমানে চিন্তা চচা কৰি যদি চল নিশ্চয় আমাৰ শৰীৰৰ কাৰণে ভাল হ'ব ব্ৰমণৰ লগতো শৰীৰটো সুস্থ থাকিব লাগিব না।
হয় -হয়। ধৰক ইফালে আৰু আপনাৰ যদি ভা গ'লে শ্বিলংলৈকে যাব পাৰে এইখিনি জেগা এচিৰ নিচিনা জেগা হয়।
হয় শিলিংটো চেৰাপুঞ্জিত এতিয়া অত্যাধিক বৰ্ষণ হৈ আছে বৰ্তমান বৰ্ষণৰ কাৰণে কি
বৰষুণ
কিছুদিন আগত ভূমিস্খলন হয় ৰাস্তা ঘাট ভাঙি গৈছে তাৰ লগতে গাড়ী বোৰো টো তাৰ মানে বৰ পানীয়ে উটোৱাই লৈ গৈছে ত'এতিয়া ৰাস্তা কিন্তু বনাই আছে সেইটো তাৰ মানে একচুৱেলি ভিজিটৰ কাৰণে হয়।
হয় তেতিয়াহলে ইফালে যোৱাটো ঠিক নহয় হয়।
শ্বিলঙত গ'লে চৰ তাৰমানে ৰাস্তাখিনি তাৰমানে অতি সোনকালে ঠিক কৰে আৰ কি সেইটো আৰু বেয়া হব নিদে
এ হয়।
তে আমি সেইটো ৰাস্তা -ঘাট ভাল আছে প্ৰব্লেম নাই আৰু আমাৰ একদম ওচৰতে আৰু এটা বস্তু প্লেচ আছে যাব পাৰা আপনি ধৰি লওক গোৱালপাৰা ছোৰ্য পাহাৰ বুলি কয়।
গোৱালপাৰা ন?
হা গোৱালফাৰা সূৰ্য পাহাৰ সেইটো
হয়।
এটা ভাল এৰকাৰনে অ, টোৰিষ্টৰ কাৰনে ভাল এটা জাগা।
হয়।
তাতো আমি লগ- লাগি যাব ফাৰো প্ৰব্লেম নহ'ব আৰু দূৰো বেছি দূৰো নহয়।
হয়।
এটা আলোচনা কৰক কেতিয়াবা যোৱা যায় যদি আপোনাৰ টাইম এটা লৈ।
হয় অলপ আমি গুৰুবেত হ হ'ব লাগিব, তাতে আমি খালি আলোচনা কৰে লগতে আমি ফুৰি ফুৰি ফুৰাটো আমাৰ দৰকাৰ।
হয় হয়।
অত্যাধিক গৰম দি আছে বৰ্তমান স্কুল কলেজ বন্ধ।
হয়।
ত সেইকাৰণে আমি অলপ ৰেডি হৈ থাকিলে চব চফট হৈ যাব ঠিক হৈ যাব।
হয়, আৰু আমি যে অকলে যাম অকলে যোৱাটো মই ঘৰৰ মানুহ এটা আশা কৰে আমিও মানে ফুৰিব যাম বুলি। হয় নে নহয়? সিহঁতৰো মানে এটা আশা আছে। ফেমিলি লৈ যাব অ হয় ফেমিলি লৈ যাবলে ভাল হয়। মই অকলে যাম আপুনি অকলে যাব ঘৰৰ মানুহে ক'ব সিহতে অকলে ফুৰিবলৈ যায় আমাক লৈ নাযায়। এনেকা মানে ভাবিব আৰু লৈ যোৱাটো ঠিক
সেইটোৱে আমিও ৰেডি হ'ব লাগিব।
হয় হয়।
ঠিক আছে ৰেডি হ'লে হ'ল আৰু আপোনাৰ লগত কথা পাতি ভাল লাগিল।
উম
ঠিক আছে।
ধন্যবাদ।